হেল্ল'
অ ক
হেল্ল অ কি কৰিছা?
এ এনেই আছো তুমি
মইও এনেই আছো। চাহ খালা?
আতছা বচ খালো- খালো।
অ বাকী কালি মুভি চাই কেনেকোৱা লাগিলে?
অ মুভিখন ভালেই আৰু ইমান বেছিও ভাল বুলি ক'ব নোৱাৰি বাৰু
অহ তুমি ফাৰ্ষ্ট আগৰ খণ্ড খিনি চাইছিলানে নাই?
চাইছো চাইছো।
অ।
গোটেইখনে চাইছো বাৰু
অহ
উম
মোৰো এখন চাব মান আছে।
উম চাই যাবি মানে।
এই অকলে অকলে কি চাম আৰু।
লগৰ খিনি আহে নেকি সুধিব পাৰাতো আৰু তোমালোক ইয়ালে আহিব নালাগে নহয় আদাবাৰীত তিয়ে আছে দেখোন।
সিহঁতে মই চালে গৈ মিলি চাৰ্ট কৰি মেলি।
অ তেনে সিহঁতৰ লগত নগলা কিয়?
এতিয়া হাতত ইমান পইচা নাছিলে।
উম আৰু। ভালে আছা?
অ ভালেই তোমাৰ ভাল নে?
উম ভাল বহুত দিনৰ পৰা কথা পতাই নাই কৰা।
অহ।
তুমি জব এটাৰ কাৰণে যোৱা কথা আছিলে নহয় কি হল?
অ আজি ইণ্টাৰভিউ কাৰণে গৈছিলো।
অ ইণ্টাৰভিউটো ভাল হ'ল?
অ ইন্টাৰভিউ ভাল হৈছে।
এতিয়া কেতিয়া জনাব?
এতিয়া নাজানো নহয় তেওঁলোকে কনটেক্ কৰিম দিয়ক আপোনাক এনেকে কৈছে এতিয়া নো মইনো কেনেক- কে জানিম
অ হয় বাৰু।
অ।
অলপ দিনটো গুৱাহাটীতে থাকিবা ন?
অ তাকে অলপ দিনতো থকা হ'ব বাৰু।
অ।
উম আৰু তোমাৰ প্ৰেয়াৰ কৰিলা।
অহ, কৰিলো মইও চাগে জুলাই লাষ্ট তই মানে, মই ঘৰলৈ যাম।
অহ অহ
নহবা আগষ্টত অ'নহবা আগষ্টৰ ফাৰ্ষ্টত।
মই যে তোমাক পইচাটো দিম বুলি কৈছিলো দিলো নে?
কিহৰ?
মই যে তোমাৰ পৰা ধা পইচা এটা ধাৰলে লৈছিলো।
দিলা নেকি জানো মই পাহৰিলোৱে।
দুহেজাৰ টকাটো যে
দিলা দিলা।
অ অ নহয় আজিকালি মানে মই কথাবিলাক পাহৰি যাওঁ সেইকাৰণে সুধিলো। পটককে মনত পৰিলে।
অ অ দিলা।
অহ অহ আজি মাক দুহেজাৰ টকা এটা দি থৈছো মানে মোৰ হাতত থাক কেলে খৰচ এ হৈ থাকে। সেইকাৰণে মানে দুহেজাৰ টকাতে দি থৈছো। মানে মায়ে এমাহৰ কিস্তিটো- মানে মোবাইলৰ কিস্তিটোতো মায়ে দিছিলে ন।
অহ
তে -তো অহা মাহৰ মানে মাৰ কিস্তিটো মই দিম।
অ সেইকাৰণে।
দুটা দিব লাগিব মাৰ আৰু মোৰ দুটা দিব লাগিব এতিয়া মা আৰু মোৰ মায়ে- দিলে উম এহেজাৰ টকা এটা মালে পঠাই থৈছো। মাক কৈছো আৰু পা আৰু দিম এনেকে কৈছো।
ভালে কৰিছা তেতিয়া কিন্তু মায়েও বহুত খৰচ কৰে নেকি?
মায়ে খৰচ কৰিলেতো মাৰ প্ৰব্লেম মায়ে দি দিব।
কিন্তু মই খৰচ মোৰ হাততো বহুত খৰচ হয় মই খৰচ কৰিলো যে মায়ে আকৌ মোক মোক গালি পাৰিব।
মই যে তোমাক যে এপটো কথাটো কৈছিলো। কাপোৰ অৰ্ডাৰ দিয়া।
অহ - অহ
আজিৰকাৰনে মই দি থোৱা স্পৰ্টিং দুটা আহিলে নহয় ইমান বেছি অভাৰ চাইজৰ আহিছে। যে মই এমৰ দিছিলো। এতিয়া একচেলতকো বেছি ডাঙৰ আহিছে এ তাৰ মানে- যদি হাতটো অলপ চুটি হোৱাহেতেন ৰাখিয়ে থলো হেতেন হা তোমাকে দি দিলোহেঁতেন। কিন্তু জানানে হাতকেইটাও একে পুৰা ফুল হাতলৈকে পৰে আৰু।
আৰে কাটি দিলোহেঁতেন
ভাল লগা নাই সেই কাৰণে আমাৰ লগৰ এজনীয়ে কলে মই পেমেন্টটো কৰি‌ দিও তুমি মোক দি দিয়া মই ৰাখি লৈ। মই দি দিলোঁ তাইক।
কিয় তাই তাই শকত নেকি?
অ তাই অলপ শকত তাৰমানে তাই অভাৰ চাইজো পিন্ধে আৰু তাই অলপ শকত।
কেই টকা আছিলে?
বেছি দাম নহয় এটাত এটটি মানকে পৰিছিলে।
টো ৰাখি থবলৈ লাগে।
এ' বেছি ডাঙৰ অ' আমাৰ মাহঁতৰলৈও আটি যাব তেনেকুৱা।
আতছা। দেউতাই পিন্ধিলে হেতেন।
এই ছোৱালী মানুহৰ নহয় আকৌ আগফালে ছোৱালী মানুহৰ চু ছবি আছিলে।
আমৈক দি দিলোহেঁতেন।
হে
আময়ে যে মোৰ খৰা ফুলখন হেৰুৱালে হবলা।
তেওঁ
পঢ়িবলৈ নিছিলে, বিচাৰি পোৱা নাই বুলি কৈছে অলপ দিনৰ আগত ফোন কৰি।
অ নিজে কৈছে?
উম দি বেয়া পাওঁ।
অ।
বেছি দাম নহয় কিন্তু হ'লেও টো ন?
অ সেইটোৱে।
সেইখন যে মই কিমান কি কি কৰি আনিছিলো, সেইখন এ অনলাইনত অৰ্ডাৰ দি কিমান দিন ৰৈ ৰৈ মই কিতাপ বিলাক তেনেকুৱা কৰিলে বেয়া পাওঁ। মুখ ধুলা? মুখ ধুলা? অ'।
নহয় হেৰি
আৰু?
তুমি এনে ভাল পোৱা কিতাপ কি আছে?
মই ভাল পাওঁ নিৰিবিলি।
অ' সেইখন ভাল লাগে পঢ়ি। আৰু?
সৰাফুল। ৰাধা।
তুমি গোটেইখিনি কৌচিক নন্দনৰে দৰে ভাল পোৱা?
অসীমত যাৰ হেৰাল সীমা। অসীমত যাৰ হেৰাল সীমাখন মোৰ বহুত পঢ়িব মন আছে, মই আজিলৈকে পঢ়া নাই। অ' অসীমত যাৰ হেৰাল সীমা।
আস্থাৰ অৰ্ণৱ আস্থা পঢ়িছা?
অৰ্ণৱ আস্থাখন পঢ়িছো মই যে জে ই ছি।
অ' ভাল লাগে ন সেইখনো?
অ' সেইখন ভাল লাগে, মোৰ যে গোট উ মাইগড মোৰ গোটেই মহে কামুৰি মেলি গোটেই হাত উ
সেইদিনাখন যে যাওঁতে তুমি তাত এ আঁঠুৱা নতৰাকে শোৱাও।
মই অ আমি চবেই আঁঠুৱা নতৰাকে শোওঁ।
ইমান মহে কামুৰিলে মোৰ গোটেই হাত চাত চব ফুলি গল।
মোৰ গোটেই হাত চেচ। মোৰ যে মাছৰ মাছৰ এ তেল পৰিটো হেৰিও আছিলে ন মানে মাছৰ তেল পৰি গোটেই হাত জ্বলিছিলে যে সেয়াৰ দাগখিনিও যোৱাই নাই।
তুমি সেই মলমটো লগাব লাগিছিলে তুমি মাক গোটেইখিনি দি পঠিয়ালা নেকি?
অ' মাক দিছো বোলাক, মলম মলম খিনি লগাব লাগিছিলে মানে হও তেই নলগালো এতিয়ানো লগাই কি লাভ আছে। এতিয়াতো তো মানে এইখিনি দাগ অলপ দিনৰ পাছত যাব আৰু।
অ'।
উম। মই এতিয়া ইয়াত আছো যে নৰ্থ গুৱাহাটীত ইয়াত মানে মই আঁঠুৱা নাই লগোৱা, আঁঠুৱা নলগোৱা কাৰণে গোটৈই ম'হে কামৰি মই এতিয়াহে চাইছো মোৰ গোটেই গাটো গুটি গুটি।
উম।
উম।
আৰু আঁঠুৱা তৰি শুবা নহবা আজিকালি উম কম, মকৰা যে মকৰা।
উম।
মকৰাই কামৰিলেও মানুহৰ গোটেই কিবা পেৰেলাইছিছ টাইপ হৈ যায়। কিছুমান মানে বিষা অ' কিছুমান বিষাক্ত ম - মকৰা আছে। মানুহ এটাৰ হাতটো পুৰা ফুল্লা টাইপ হৈ গ'ল গোটেই আঙুলি, আঙুলি এটাত কামোইছিলে। গোটেই আঙুলিটো এতিয়া হাতৰলৈকে, লৰাব নোৱাৰা আৰু পুৰা হেৰি হৈ গ'ল, কোলা পাইকন।
অঁ। উ আৰু কোৱা কি কৰি আছা এতিয়া?
মই এনেই আছো।
অ, তুমিতোতো নাৰ্ছিং কৰি আছা।
অ।
সেইকাৰণে এইবিলাক কথা, এইবিলাক তাতে শিকায় নেকি?
অ পঢ়া হয় কিছুমান কথা, আমি শুনিব গম পাও শুনাও হয়।
তাকে ঠিকে আছে।
অ হব দিয়া।